অ
হেল্ল'-
হেল্ল'-
কি কৰিছা?
এনেই আছো, তুমি?
মই এনে শুই আছো। ভাত খালি?
ভাত খালো অ তই-
অ, মই নাই কোৱা।
আহ
মাহঁত কি কৰিছে?
আছে এনে ঘৰত, মানে কাপোৰ ধুই আছে চাগৈ
অহ-অহ
উম এনে খবৰ ভালে? আছে ঘৰত মোবাইল চাই আছে।
অ, খবৰ মোৰ ভাল-বেয়া মাজতে, তোৰ?
ভালেই বাৰু।
অ ক আৰু
পিছে এতিয়া গৰম বন্ধ এতিয়া বাৰু, এনে ক'তো ফুৰিব নাযাওঁ নেকি?
ফুৰিবতো নাযাওঁ, ইমান গৰমতো ঘৰৰ পৰাই বাহিৰত ওলাব নোৱাৰ, ফুৰিবলে যাওঁ।
অ, সেইয়া ভাবিছোঁ আৰু,, আমি যাম বুলি ভাবিছো বাৰু।
অ, আমিও যাব লাগিব আও, মানে ফুৰিব নহয় বাই তাত যাম মানে, ভাগিনৰ হেৰি পাতিব ন অন্নপ্ৰশন, তাতে যাম। নগলে, নহ'ব এতিয়া
অ
তই ক'ত যাবি নো?
আমি এই ভালুকপুং যাম বুলি ভাবিছো বাৰু।
অ, ভালোকপুং যাবি।
উম
উম, বাৰ তাতে যাব পাৰিবি, আমাৰ লগতে ওলাবি আক।
অহ-অহ
তাৰ পৰা আহি লাগিলে আকৌ ভালুকপুং যাবি।
হ'ব বাৰু এইটো, আজি কি হেৰি বেংক বন্ধ থাকে ন? অ, টো
হা, অহ
এনে এতিয়া বিজনেছ কিবা কৰিছা নেকি? উ
বিজনেছ হেৰি, মই ভাবি আছোঁ এতিয়া মানে ব্ৰইলাৰ ফাৰ্ম এখন খুলিম। তুমি খুলিবা নেকি পাৰ্টনাৰশ্বিপ?
হ'ব পাৰি বাৰু, মানে তুমি যদি কন্টেক কৰা আৰু, মানে হ'ব পাৰি তেতিয়া।
পাৰি, এনে মানে উম, আমি মানে যদি খোলো উম, কোনটো মানে কোম্পানীৰ ফালৰ পৰা দিয়াটো কৰিম নে, নিজৰটো?
মানে আমি নিজৰতো খুলিম, এতিয়া মানে লাভ হ'ব। নহ'বা কোম্পানীটোত মানে ইমান লাভ নহয় আৰু।
অ নহয় মানে, এতিয়া ফাষ্টতে-ফাষ্টতে বেছি পইচা ইনভেষ্ট কৰিলে বেয়া নহয়, সেইকাৰণে আগত মানে আমি কোম্পানীটোৰ কৰিলে ভাল আছিলে।
কোম্পানীটো মানে কি আৰু কোম্পানীটো মানে নকৰোঁ নেকি, প্ৰথমতে নিজৰটোৱে কৰোঁ।
অ, কেইটামান আনিকিনে ন
অ
কে কিমান হাজাৰ মান আনিব লাগিব এনে?
হাজাৰ নহয়, ব্ৰইলাৰ
অহ
ব্ৰইলাৰ হেৰি মান আনিম, পাঁচশ মান।
পাঁচশ, কিমান মান ল'ব এনে পাঁচশ
কিমান লয় বা এতিয়া?
অ'হ
ল'ব চাগৈ ত্ৰিশ মান।
উম সুধি চাব লাগিব ন?
মোৰ চিনাকি আছে মানে, সুধি চাম মই কিমান লয়।
উম খুধি পেলাই মোক কবি, তেতিয়া মানে আমি হেৰি পইচাটো অকমান এতিয়াবা যোগাৰ কৰি থব
অ বাৰু
এনে ঘৰৰ পৰা দিব নহয় কৰিবলৈ?
দিব দিব, মানে মোৰ গাহৰি ফাৰ্ম এখন আছে। হেল্ল'
গাহৰি ফাৰ্ম আছে নেকি, গাহৰি ফাৰ্ম আছে নেকি?
কি কি?
গাহৰি ফাৰ্মো আছে নেকি? তোৰ গাহৰি ফাৰ্মো আছে নেকি? অ' তেনেহলে এটা কাম কৰিম তেনেহলে এটা কাম কৰিম, গাহৰি ফাৰ্মতো আমি ইনভেষ্ট কৰি দিম দুটা। হূ'
অ' গাহৰি মানে ঘৰখন বনোৱা আছে, খালি মানে অনাহে নাই।
অ আনাটো আমি দুটাই মেলি কৰিম আৰু সেইপিনে ব্ৰইলাৰ, দুটা দুটা হৈ থাকিব তেতিয়া মানে।
অ অ'
এনে মাটি চাটি আছে কবাত?
আছে আছে।
তাতে আমি মানে বনোৱা টো এতিয়া পৰা ষ্টাৰ্ত কৰিম ন। আজি মান মই তোহতো ঘৰত যাম।
অহ গাহৰি এনে কে কেইটা আনিবি?
গাহৰি আমি ফাষ্টতে সাতটা মান আনিম।
এই সাতটা নাই দহটা, এঘাৰটা, বাৰটা মান আন নেকি?
হ'ব তেনে বাৰটামান আনিম।
উম'
ভাত কেতিয়া খাবি, অহ খালি নেকি?
ভাত খালো অহ'
অহ চাহ-টাহ?
চাহ খালো অথনিতে।
অহ বাকী ঘৰত চাবৰে ভাল নহয়?
ভাল ভাল, তোহতৰ
আমাৰো ভাল। ইমান গৰম পৰিছে, কালি ৰাতি যে আমাৰ পিনে লাইটে নাছিলে।
উম' আমাৰ ফালে
উম' আমাৰ পিনে ৰাতি ৰাতি লাইতৰ লা টো নাইকা, আমি দুটামান বজাত শুইছো লুডু খেলি-খেলি।
অহ অহ' ঠিকেই আছে।
উম'
এইফালে বিহু চিহু পাতে কিনে
হম হম' বিহু পাতে কিয় নাপাতিব আকৌ বিহু।
অহ ইয়াটো ফাংচন আৰু।
তেন
অহ ফাংচন- ফাংচন পাতে নাই?
ফাংচন পাতে বহাগত
অ অ কণ্টেক্ট কৰিবা চাব যাম আমি।
উম অকে, ব'হাগ গৈছেহে আহিবহে আৰু।
অহ সেইটোয়ে তেতিয়া কণ্টেকট কৰিলেই হ'ল আমি যাম চাব।
কম কম তোমাৰ কট কাৰেন্ট নাই তোহতৰ ফালে
হা হা।
তোত ফালে পাতে নে নাই?
বেয়াকে
তোতৰ পিনে ফাংচন পাতে নে নাপাতে?
ফাংচন মানে নাপাতে নহয় আমাৰ।
কিয়?
আমাৰ মানে সৰু জেগা না। সৰু মানে জেগাটো আৰু গাওঁ বেছি মানুহ নাই। আমি মানে থানা মুখতে
আচ্ছা আচ্ছা, এইবাৰ যে দুৰ্গা পূজা যে আহি আছে।
অঁহ
ক'ত যাবলে যাম বুলি ভাবিছা?
আমি হেৰিত যাম বুলি ভাবিছো এইবাৰ। মানে লখৰা নেকি যাম নেকি?
অ আচ্ছা।
অ তোমালোকে ক'ত যাবা?
মোৰ তেজপুৰত যাবলৈ মন আছে।
অ কণ্টেক্ট কৰিবা একেলগে যাব পাৰিম।
অ'কে কৰিম।
উ -উ -উ কন্টেক্ট কৰিলে হ'ল যাম আমি।
একেলগে গ'লে ভাল লাগিব আকৌ।
উম তু বাৰু। একেলগে পালে ভাল লাগিব লগৰ লগত হয় নহয়।
মানে এয়া মাহঁতৰ লগত গ'লে কি মানে জল্দি জল্দি গুচি আহিব খোজে।
উম। মইতো মাঁ হতৰ লগত নাজাওই মানে মই লগৰ কেইটাৰ লগতে যামেই। নাই দুটা-তিনটা বাজি যায় আহোতে ঘৰত আহোতে।
অঁ অঁ। আমিও মই বা জনীৰ লগত যাম মই।
অঁ অঁ।
উম উম। তই একেলগে যাম ন চবে।
ন -নাই পাৰি বাৰু।
উম। উম উম গৰম কেনেকোৱা এপিনে?
গৰমতটো বহুত আছে, অধিক আছে মানে বৰ্তমান।
আজি আমাৰ সদদাই দি আছে একেইদিন।
অ সদায় দি আছে নেকি। আমাৰ মানে সদায় নহয় আজিহে দিছে ৰ'দটো।
অঁ এনেই বৰষুণ দিয়ে।
বৰষুণ দি আছিলে, কালি ৰাতিও বৰষুণ দিছে বাৰু অন ইয়াত মানে- ঠাণ্ডা পৰি গ'ল নাই তাৰপিছত মানে গৰমতটো ইমান নাই আৰু লাইটটো নাই দিয়া আৰু-
উ কালি ৰাতি আমি খিৰিকি খুলি থৈ দিছো ব বতাহ দি থাকা দেখি
অ সুন্দৰ। মাংস দে গৈছো ৰ। হেল্ল' ক আৰু? এনে
বিজনেছটো যে কৰিম আমি গাহৰি বিজনেছটো
উম
তই কি কয় তুগুৰি অলপ যোগান কৰিবা আৰু তুমি মানে বিচাৰিবা তাত।
তুগুৰি আমাৰ ঘৰত ওলাই যাব আমাৰ ধান আছে নহয়।
অ মানে তুমি কবা। কণ্টেক্ট কৰিবা আৰু তুগুৰি পালে। মই মানে থৈ দিছো দহ বছটা মান।
আমাৰ ধৰত তুংগুৰ আছে।
অ কন্টেক কৰি কবা আৰু ক'ত পালে।
অ আমাৰ ঘৰ খিনি থোৱা আছে। এই তুমগুৰি যে আজি আজিকালি পাবলে টান গৰুক খুৱাই মানুহে
উ অ উ উ ঠিকেই আছে বাৰু। অ ইয়াতো আমাৰ মানে লাইটটো গুচি গৈছিল ই
অ আমাৰো এয়া এতিয়া হৈছে।
অ পিছে খবৰটো ভালেই এতিয়া?
বেয়া গৰম দেখি।
কেছ
আহ বেয়াও হ'ব লাগে, ভালো হ'ব লাগে
উম
থাকিলে মনতটো আৰু বেয়াহে লাগিব।
অহ, হ হ
হব দে নহ?
অ অ হ'ব হ'ব হেৰি কি কয় ক'ৰবাত ফুৰিব গলে নহবা বিজনেচ